হেল্ল'।
হেল্ল', উম্ উম্ শুনিছো কোৱা।
কোৱা, কি কৰিছা?
উম্, গৰমত বাহিৰত বহি ফুৰিছোঁ।
আচ্ছা, মইয়ো এনেই আছো।
গৰম লগা নাই মানে।
বহুত গৰম।
উ বহুত গৰম।
বহুত গৰম বুলি কৈছোঁ ইয়াত।
সেইটোৱেটো গৰম চবতে পৰিছে আৰু। অসম অসমতো। গৰম পৰিছে চবতে পৰিছে, ইউৰোপতো গৰম পৰিছে যেতিয়া, অসমতো পৰিবই আৰু।
সেইটোৱেই।
ভাত পানী খালা?
খালো খালো, তুমি খালা?
মই নাই খোৱা।
কিয়?
গৰম যে, গৰম পৰিছে। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা। ৰুম, ৰুমত লগৰকেইটাই খালে, মইহে খোৱা নাই।
আচ্ছা, ৰুমত থাকা তুমি।
অ' ইয়াতে তেজপুৰতে থাকো ৰুমত।
অ'।
তুমি কি কৰি আছা?
মই এনেই আছো।
উ, ঘৰত মাহঁতৰ ভাল।
ভালে ভালে।
এতিয়া কি পঢ়ি আছা তুমি?
মাই এইবাৰ ছেকেণ্ড ইয়েৰ।
অ', তাকে মই ডিগ্ৰী থাৰ্ড ছেম। তাকে, ভাত কিহেৰে খালা?
ভাত দালি, ভাত ভাজি।
আচ্ছা, মই জানো। লগৰকেইটাই কা মোৰটো বনাইছে।
অ', তুমি নবোনৱা মানে।
মই বনাও, ৰাতি বনাম। ৰাতি মোৰ পাল আহে মানে, দিনত লগৰ তিনিটাই। তিনিটাই মিলি বনাব দিনত, ৰাতিপুৱা আৰু। তাৰপিছত ৰাতি মই অকলে বনাব লাগিব।
অ'হ'।
হ, এইটো ৰোল মানে, সেইটো মই। বনোৱাৰ নিচিনা হ'ল মানে ৰোমটো।
অহ্, বাচন চাচন ধোৱান নাই?
বাচন, বাচন লগৰকেইটাই ধোৱে। মই, মই কাপোৰ ধো সিহঁতৰ। তেনেকুৱা, এটা ৰুমত মানে চাৰিটা থাকো ন।
অ', অ'।
সেইকাৰণে, এটা ঘৰৰ, ঘৰৰ নিচিনা। ৰুম বুলি নকয় ঘৰেই আৰু। পাঁচটা ৰুম আছে। তিনটা ৰুম খালিয়ে থাকে, দুটা ৰুমতে থাকো।
অ'।
আহিলে?
তেজপুৰ তেজপুৰ ক'ত বনিছা?
তেজপুৰ কলেজত।
অ'।
তুমি?
মই ইয়াতেই।
তাকে মাহতে ভাত খালে?
খালে খালে।
গৰম আৰু, ভাত খাব মনে নাযায়।
সেইটোৱেই।
দেৰিকৈ খাম ছাগে ভাত।
এইটো তো মত থাকিলে ভাল খাম, মন নগলে নাখা খাব পাৰি, ঘৰত থাকিলে মায়ে খাবলৈ নিদিলে আৰু হ'ল আৰু। ঠিক মাৰটো পৰিব উম, উম।
ঘৰৰ মানুহ মই গৰম বন্ধ বুলি ঘৰে যোৱা নাই, এটাও যোৱা নাই। ময়ো যোৱা নাই লগৰ কোটাকো যাব
কিয় মনত পৰা নাই ঘৰলে?
ঘৰৰ ওচৰতে মোৰ ঘৰ মই থাকোঁ তেজ ঘৰ তেজপুৰতে ৰুমো লৈছোঁ তেজপুৰতে।
অ' তোমাৰ দূৰ নহয় মানে।
ওচৰতে।
অ', অ'।
ফোনচোন কৰোঁ, এনেই যাব এলাহ লাগে। এলেহুৱা সংসাৰ হয় নে নহয়, এলেহুৱা যে, মানুহজন লীলা। উম, কি ক'বা যাব যাওঁ মন নাযায়। এতিয়া গৰম বন্ধ, গৰম বন্ধ পৰি আছে ন' তোমালোকৰ? এনে তুমি কি আৰ্টছৰ নে চাইন্সৰ?
তুমি?
আৰ্টচৰ।
অ'।
যেনে আৰ্টছ পাছ কৰিছোঁ, ছেকেণ্ড ইয়েৰটোত তাৰপা ডিগ্ৰী যে ইক'নমিস্কত লৈছোঁ, সেইটো
কি আৰ্টচ চাইন্স বুলি কথা নাই অ' টান দুটাই টান।
এ, টান, টান মানে নপঢ়ো কাৰণে টান মোৰ কাৰণে।
আৰ্টচৰটো কম লিখিব লাগে নেকি চাগেতো বহুত লিখিব লাগে চাগে ন'?
এই বাহ, মই চি বি এছ চিত আছিলোঁ ন' টেনলৈকে, তাৰপিছত চেবালৈ গ'লোঁ। হে, মই মানে মানে এখন ৰচনাই আৰু। উম।
বহুত এচাইনমেন্ট থাকে ন' তোমালোকৰ?
হেই মই তাতে ইনস্পায়াৰ্ডত লৈছিলোঁ ন' ইনস্পায়াৰত বা ইম্মান হেৰি লিখিব দিয়ে। হেইজে কি ক'ব আৰু। দুখ সুখৰ মাজে জীৱন গৈ আছে।
পঢ়িবতো লাগিবই।
কৰিব বাধ্য মূলত বাধ্যতামূলক হৈ গৈছে মোৰ পঢ়াটো।
হুম, কি ক'বা আৰু।
থাকি চবৰে একেই ষ্টুডেন্টবিলাকক সুধিলে এটাই পোৱা যায় আৰু সেই টোৱে এনছাৰ।
উম, তই ষ্টুডেণ্ট নে, মোক লগৰকেইটাই আনমেৰিড বুলি জোকাই জানা?
কি কবা আৰু। সেইয়া। লগৰ এটাক সুধিছিলোঁ ভাত কি বনাইছে, কৈছে ভাত নাই ৰাতিপুৱা ভাত বনাইছিল যে পানী ঢালি খাই খাবি, বোলো চিপছ আনি ল'বি সেয়েহে, সেয়া বনাইছে। যেতিয়া মই আগত মই সুধিলোঁ ৰাতিলৈ কি খাবি, সি কৈছে ছাগলী মাংস আনিম বনাবি উম সেয়াই এতিয়া অ' এই ৰাতিটো সিহঁতে, সিঁহতে কুকাৰটো ভালকৈ কৰি দিব, মই মানে বনাব লাগিব বুজিছা। গৰমত মই, তিনিখন ষ্টে ষ্টেণ্ড ফেন আছে দুখন দুখন ময়ে লৈ লওঁ পাকঘৰত।
উম যি গৰম লাগেতো।
সেইটোৱেটো।
ৰাতি শুলে ভাল আকৌ বৰষুণো দি দিয়ে আৰু। উম, অ' ৰাতিটো বৰষুণ দিয়ে আগতে। দিনত দেখা নাই, ইমান ৰ'দ দিয়ে মেৰেল
মইতো ৰাতিপুৱা শোৱাৰ পা উঠাপা ৰ'দেই পাওঁ।
বাহ সোনকালে উঠা চাগে?
নুঠো।
হে?
উঠো।
সেইটো সেইটোতো, কৈছো সোনকালে উঠা। গাধোৱা নাই। মই - মই, মানে বেছিকেই সোনকালে উঠো ন। চাৰিটামান সাৰে পাই যাওঁ, দহটামান শুই দিওঁ। তাৰপিছত, শুই তাৰ পিছত এমখা লগে শুব নিদি সিহঁতে এতিয়া আৰু গৰম বন্ধ দহটা এঘাৰটা লকে শুৱে। মই শুই মেলি গা বজাই ফুৰো নহয় চাউণ্ড বক্সটোত। এটাই ভাঙি পেলালে এটা, চাৰি হাজাৰ টকীয়া চাউণ্ড
অটো, তুমি নিজেনো শুৱা নাই বেলেগক কিয় ইৰিটেট কৰিবা?
মই কৰিমেই মানে লগ এটা ভাল লাগে আৰু।
শুৱাটো বেছি ইম্পৰ্টেণ্ট, তুমিও শুই থাকিবা।
অ', এতিয়া সেইটোয়ে হ'ল মানে মোৰ, টোপনি নাহে ইমান সোনকালে।
ৰা, জল্দি হোৱা নেকি?
মই দহটা এঘাৰটাত শুই দিওঁ। এইকে এককেইদিন দেৰিকে শুইছো ফিফা ৱৰ্ল্ড কাপ চলিছে ন অলপ চাব লাগিব। যেতিয়া খেল থাকে, নিজৰ ফেভৰেট টিমটো সেইটো চাওঁ এনেই বাকীবোৰ নাচাওঁ সেই আৰু কি কবা। বা ওচৰতে গৰুৱে হেৰি কৰি দিছে
লোকৰ ঘৰৰ গৰু আহি সোমাই গৈছে।
এইেটো বেলেগ বস্তু আৰু।
উম।
তাকে, এতিয়া কিবা - কিবি এমিল লাইফ, চেম ইণ লাইফ?
নকবা আৰু এই মানে সেই এ এইটোৱেই টো, তুমিও একেই তুমিও একেই কথা কৈ দিছা মানে।
চাই লৈ যত আৰু আমাৰ মানুহ বেকাৰ বেৰোজগাৰ।
কি গব চবেই এইটো পাব পাবলৈ মানে ইমান টান বাপৰে আজিকালি নিটৰ পেপাৰ এইবাৰহে অকণমান ইজি আহিছে এনে এনেইটো লিকে হৈ যায় পেপাৰ- চেপাৰ।
অ', পেপাৰটো লিক হ'বই আৰু।
ডক্তৰ
লগৰটো উঠিলে, চিঞৰি ফুৰিছে ইয়ালে। মোবাইলটো লুকুৱাই থৈ দিছোঁ যে
তুমি মানে বেয়া ইৰিটেট কৰা।
এইবিলাকত ভাল মানে মই। মই মানে সিহঁতঘৰত, সিহঁতৰ ইম্পৰ্টেণ্ট বস্তুবোৰ লুকোৱা লুকুৱাই থৈ দিও, নোহোৱা কৰি পেলাও। বিশ্বাস- বিশ্বাস কৰিব এদিন লগৰটোৱে কিবা এটা বাইকৰ ইনষ্ট্ৰুমেণ্ট এটা কিনিছিলে। বস্তু এটা, মই বেচি দিলোঁ মোৰ তাত পইচা নাছিলে যে। বেছি দিলোঁ, ন হাজাৰ নে দহ হোজাৰ টকা লৈছিলে মই আঠ হোজাৰ মানত বেছি দিলোঁ।
অ'
ত, এতিয়া মাক বাপেকে সুধি আছে কি হ'ল বস্তুটো টো মই সি কৈছে নাজানো হেৰাই থাকিল বোলে। এতিয়া সিও নফচাই মাক - বাপেকৰ লগত মোক নাম।
গ'ম পালে নে নাই তুমি কৰিলা বুলি।
বেচিছো বুলি ময়ে জানে।
নাপায় দে ন, বহুত পাপ লাগিব তোমাক যে তোমাক বহুত পাপ লাগিব।
বেচিছোঁ বুলি কিন্তু সিও আছিল লগত। বেছি, বেচা সময়ত। কিন্তু নাজানে এইটো তাৰ হয় বুলি নহয় ই। হানড্ৰেড পাৰ্চেণ্ট মোৰেই।
তোমাক বহুত পাপ লাগিব দেই এইবিলাক কাম কৰা।
অ' মানে, এতিয়া হাণ্ড্ৰেড পাৰ্চেন্টে মোৰ সিও আছিল লগতটো বেছি থাকোতে। সি গ'ম নাপালে মানে তাঁৰ হয় বুলি, পিছত এদিন বিচাৰি থাকোঁতে গ'ম পাইছে।
আহ
কাৰ হয় বুলি বস্তুটো।
উম।
উম, মোৰ মানে এইবিলাক কাম ভাল লাগে কুটকুটিয়া। আৰু লগ কেইটা নাৰ্চাৰীৰ পৰা পঢ়িছে ন মোৰ লগত। নাৰ্চাৰীৰ পৰা টেইনলৈকে বাৰ বছৰ, তাৰপিছত হাইৰ ছেকেণ্ডেৰী দুবছৰ চৈধ্য বছৰ। তাৰপিছত এতিয়া তিনিবছৰ, এতিয়া দুবছৰ।
অ'
চৈধ্যয় ষোল্ল বছৰ একেলগে থকা গোটেই মুখা দুই চাৰিটা এইবিলাক। কুটকোটিয় কাম মইয়ে পাওঁ ঘৰৰ মানুহে জানে। গোটেইকেইটা ভাল বুলি ইটোৱে সিটোক বিশ্বাস কৰে। আকৌ লগৰ কেইটা মানে মাক বাপেকে মোক মানে ইমানেই বিশ্বাস কৰে। মই নি মোৰ নিচিনা ভাল মানুহ নাই।
তুমি তলে তলে কামটো কৰি দিয়া মানে তোমাৰ পৰা যোন বিশ্বাস। হাহ ধৰি মাৰি মানে কছু।
কচুগুটি মই।
উম।
সিহঁতৰ ঘৰত গ'লে মাক বাপেকে তাৰ সেইটো নিজৰ পুতেয়ক পাহৰিয়ে যায় মোক মৰম কৰোতে।
উম।
উম, মই কোন যে এইটো পাহৰি যায় আৰু। মানে ইমানেই মৰম কৰে, নিজৰ পুতেকেক পাহৰি যাম লগৰ ল'লে।
তোমাৰ থাকিয়ে জানা এনিবা চবৰে যে কেনেকে মানে টিমত এটা নহয় এটা তেনেকা থাকে।
এতিয়া মানে মোক ইঞ্চাচাললীলা।
ন ইঞ্চাল দিয়া ন মই কথাতটো কৈছো।
ইঞ্চালো
মই তোমাক ইনঞ্চাল দিয়া নাই।
জানো আৰু পায় ইঞ্চাচাল কলা দিলানে।
নাই দিয়া ইনচাল্ট নাই দিয়া দেই।
তাকে মই মানে ঘৰলে নাযাওয়ে অকেচনেলি কেতি কেতিয়াবা যাওঁ এই এইবছৰ বিহুত বিহুত গ'লো দুদিন থাকিলো আকৌ লগৰতোৰ ঘৰত গ'লোগে। মই ঘৰত নাথাকোয়ে। মাক ঘৰ ওচৰৰ মানুহ এজনীয়ে মাক এদিন সুধিছে ল'ৰা ক'বাত চাকৰি-তাকৰি পাই গৈ নাহা হ'ল সুধিছে কি হ'ল চাকৰি-তাকৰি নিকি? অ।